অ', ক'ত আছা তুমি ঘৰত? নে
নাই মই বাহিৰত আহিছো কোৱা।
আহ ফুৰিব গৈছিলে নেকি?
অ'।
অহ ক'ত গৈছিলা?
এ, মই ফ্ৰেণ্ডৰ ঘৰত গৈছিলো।
অ'।
কোৱা?
ময়ো গৈ আহিলো অলপ আগত।
অ', কাৰ ঘৰত?
এ, লগৰ এটাৰ ঘৰত গৈছিলো মানে।
আহ।
মাতিছিলে কিবা এটা কাম আছিলে যে।
অ'।
তে গ'লো তাতে দুপৰীয়া খাই মেলি আহিলো।
আহ কি খালা?
ভাত বনাইছিলে আৰু তোমাৰ দালি পিছত মাছ বনাইছে মাছতো মই নাখাও, এ কাৰণে ডিম বনাই দিছে মোক, এটা অমলেট আৰু আলু ভাজিছে। এতিয়া চিম্পল মানে হেৰি মানে বনাইছে আৰু জল্দি জল্দি বনাইছে যে, মই আকৌ ঘৰত আহি যাম। সে কাৰণে।
অহ।
থাকিব কৈছিলে কৈছিলে থাক আবেলি টাইমত ফুৰিব যাম, তোক মই কৈছোঁ এতিয়া নাযাও ঘৰত গুচি যাও। ঘৰতো কাম আছে আকৌ আকৌ মানে ভাবি আছোঁ যে বোলা, আমি চব কেইটা মিলি কেনে ক'তবা যাওঁ ফুৰিব।
ব'লা ক'ত যাবা?
অ ধৰ না দূৰত জাগা যেনেকা চিজুচাব নহ'লে কানাকা এনেকা জাগাত যাব মন গৈ আছে
বলা এক কাম কৰো চিজোছা যাও
অ এটা কাম কৰিব লাগিব লগৰ কেইটাক ফোন কৰি তুমিও তোমাৰ লগৰ কেই তাক ফোন কৰি কেনে সুধি ল'বা মানে গাড়ী ভাড়াটো আমাৰ মিলাব লাগিব এটা গাড়ীটো বুকিং কৰিব বই লাগিব
অ'! অ'! এই, গাড়ী ভাড়াৰ টেনচন নাই। মই অলপ কমাই কেনে কৈ দিম
গাড়ীটো লৈ ললা ধৰা আমি কিবা খোৱাৰ বস্তু লৈ ল'ম
কোনোবা ধৰা মই ধৰা হেৰি কল্ড ড্ৰিং চলড্ৰিংক লৈ ল'ম
অ মই চিপছ্ টিপছ্ লৈ লম তাৰপিছত তাতে
খে
হেল্ল'?
এটা লৈ লবা আৰু উম আৰু বেলেগক কৈ দিবা কিবা বেলেগ কিবা ল'ব কাৰণে
অ হ'ব হ'ব মই লৈ লম চিপছ চিপছ এইবোৰ
পাঁচতা চাস্তা লৈ ল'ব
অ হ'ব মেগি চেগি বনাই কেনে ন
অহ ক'লা
হেল্ল' কলে মেগী চেগি বনাই কেনে লৈ ল'ব পাস্তা মেগী অহ শুনি পাইছা
অ এইটোয়ে কৈ আছো
অ পিছত ভাবিছো মই পিজ্জা এটা কিনি কিনি লৈ যাম দুটামান পিজ্জা
পিজ্জাতো এটা কাম কৰিম এয়া কুম্ব কুম্ব পোৱা যায় নহয় পিজ্জা যে উ
অ অ
সেইটোৰ ভিতৰত মানে প্ৰাইজটো মিলি যাব সেইটোৰ ভিতৰত লৈ গলে মানে গোটে কেইটা, যিমান কেইটা, মানুহ যাম চব মিলি কেনে খাব পাৰিম।
অ হ'ব হ'ব
এটা, এটা শ্লাইচ খালেওঁতো বহুত ন'।
অ
লগতো কল্ড ড্ৰিংক চল্ড্ৰিংক এইবিলাক চাওমিন চাওমিন থাকিবই
অ তাৰপিছত, না দুপৰীয়া খোৱাতো আমাৰ লগে কানেকা কানাকাত যায় খাই লম কানাকাক হোটেলত কৈ লম আগত যে ভা
ৰেডি ৰাখিব কৈ দিম মানে ভাতৰ হেৰিটো
অ অৰ্ডাৰ দি ৰাখিম তাৰপিছত আমালোকে অ তাৰপিছত আমাক কেনে আমাৰ লোকে তাতে যাই কেনে খাই লম তাৰ পিছত তাৰ যেতিয়া চিজুচা থাকিম ন তাৰ পৰা তাত বাটাৰফ্লাই পাৰ্ক এটা আছে ন তাতে চিজুচাতে দছ টকা টিকেট লয় তাতে যাম তাতে যাই কেনে দেখি আহিম
তাতে অলপ ফুৰি চুৰি পিছত আহি কেনে কানেকাত আহি কেনে পিছত দুপৰীয়া দিনাৰটো মানে তাতে কৰি লম
অ', অ'।
অ'। তাৰ পিছত খাই মেলি লাহে ধিৰে আমি ওলাই যাম তাৰ পৰা লাগিলে।
অ', তাৰ পিছত তাক খাই মেলি এটা পাৰ্কত অলপ ফুৰি কেনে তাতে তোক একো মানে আছে ন' ঝুুলনাা চুনলা। তাত অলপ ফুৰ মছ আকৌ মস্তি কৰি কেনে আহি যাম লাহে ধীৰে।
অ', ঘৰলৈ আহি যাম জল্দি জল্দি নহ'লে আকৌ সন্ধিয়া হৈ যাব। খুচি
অহ।
সেইকাৰণে মানে।
সেইটোৱে আৰু।
এতিয়া তুমিও হেৰি তুমি এটা কাম কৰাৰ এতিয়া তুমি মানে জল্দি জল্দি তোমাৰ লগৰ কেইটাক, কনফাৰ্ম কৰা ময়ো কৰি আছোঁ।
অ', হ'ব মই ৰাত, মই জনাই দিম তোমাক। কনফৰ্ম কৰি কেনে, এ যাব ধৰা না। পাঁচজন, চাৰিজন নিচিনা যাব আৰু।
অ', তেনেহ'লেতো হৈয়ে গ'ল মোৰো ইয়াতে চাৰিজন মান গুচি যাব তেনেহ'লেতো হৈয়ে গ'ল।
অহ।
ট'টেল আঠ নই জন হৈ যাব।
অ'।
তেনেহ'লে আৰামছে হৈ যাব।
কিন্তু এটা গাড়ীতটো নহ'ব, দুটা ল'ব লাগিব গাড়ী।
এটা ডাঙৰ গাড়ী লৈ ল'ম লাগিলে।
বাছ ল'বা সৰু বাছ
অ প্ৰাইভেটটো ল'ব লাগিব বুজিছা।
অ, অ প্ৰাইভেট টো।
প্ৰাইভেটটো ল'লে মানে ঠিক থাকিব অলপ।
নাই এচি এটা ডাঙগৰ এচি গাড়ী লৈ লোৱা।
অ এচি গাড়ীটো চবৰ হৈ যাব। আৰু গৰমো আছে ন। এই গৰমৰ কাৰণে অ। অ এইটোৱে ঠিক আছে এইটোয়ে কনফাৰ্ম।
আচ্ছা তাৰপিছত কি অলপ বক্স চক্স লৈ লোম।
এটা গানৰ এটা বক্স লৈ ল'বা মই মানে বাস্কেট দুট মান ল'ব লাগিব। কল্ডিং চল্ডিং নহ'লে আকৌ বেগত ল'লে প্ৰব্লেম হৈ যাব যে।
অ, অ ময়োতো বাস্কেট ল'ম না ময়ো পিজ্জা চিজ্জা ল'ম। বাৰু বাৰগা চাজা পিজ্জা।
অ এইবিলাকৰ কাৰণেটো বাস্কেট লাগিবই।
কণী লোম কলা। তাৰপিছত অলপ ফল ফ্ৰুটছ ল। ইলোম এই ডন ল'ব নে কি দৰনাথ
এ দনা তেতিয়া চবে খায় কি নাখায়।
অ বাাট ইয় তলো বা যে কি কয় এইটোৰ ব্ৰেড
ব্ৰেডটো লম কি নলয় সেইটোৱে ভাবি আছো।
ব্ৰেডটো লৈ ল'ম ব্ৰেডটোতো লাগিব ন ব্ৰেড জিলি কল আৰু কণী।
টো মানে কি ল'ম কি নল ভাবি আছো আকৌ পিজ্জাতটো খাব যে চব কেইটাই পিছত। আকৌ দুপৰীয়া আমাৰ লাঞ্চ কৰিব লাগিব ভাতৰ।
হয় দুপৰীয়া মে আমালোকে ধৰ তিনটা চাৰিটা মানতে খাব যাম আৰু তাতে তিন। টা চাৰে তিনিটা মানত খাব যাম কেনেকা আমাৰো ৰাতিপুৱা ছয়টাৰ পাঁচটাত ওলাম ন পাঁচটাত মানে ওলাই যাম বুজিছা ঘৰৰ পৰা। ন পাঁচটা আগতে ওলাই যাম তাৰপিছত তাতে যাই কে নাই কণী ছণী মানে পাতি চাতি কৰি কেনে কণী চনী ব্ৰেড কল এইবোৰ খাম ত ইমান তোমাৰ যদি মোৰ যদি পাঁচটা মানুহ যায় তোমাৰ চাৰিটা মানুহ যাব ন নটা নজনতো ইয়াতে হৈ যাব ন দহজন। ত মানুহ এইবোৰতো অলপ পিজ্জা মিজা আনিলে নহ'বও পাৰে না ইমান
পিজ্জা চাগে আমাৰ চাৰিটা মান লব লাগিব। চাৰিটা মান ল'ল ন চাৰি ন দুজন মানুহ বা দহজন মানুহ গ'লে চাৰিটা মান লাগিব চাগে।
অ ডাঙৰটো লম
ডাঙৰ দুটা ল'লে হৈ যাব বুজিছা। অ কল্ড ড্ৰিংক বাৰু মই লম। কল্ড ড্ৰিংকস কেইটা ল'ম আ অ
তুমি যে অ ডাঙৰ কল্ড ড্ৰিংকছটো আৰু গ্লা ল'বা বুজিছা মইো এটা কল্ড ড্ৰিংক লৈ লম তুমি এটা আৰু ম পাখি যে আমাৰ লোকৰ আছে সেইবোৰতো আনিবই ন।
অ এইবিলাক সেইবিলাকতো এয়া পাস্তা মেগী অ মেগী বোলে চাওমিন আনিব মেগ। মেগী মই কেঞ্চেল কৰিছো বুজিছা।
অ, অ হ'ব।
চাওমিন আৰু পাস্তা এইবিলাক লৈ ল'ব গৈ আছে আৰু এটা কেক ল'ব বুলি। কৈ আছে পইচাও লৈ আনিবি গাৰ্লছ। ন ডনড টাইপত নলও এনেই এটা বেণ্ড কেক এটা থাকে নহয়। সেইটো ছেফ্টি থাকিব মানে।
অ বেনটোকে কিমান ভাল নালাগে, এক কাম কৰা তুমি ডাঙৰ কেকোৰ না এটা এটা চাইজ যে কাটি কেনে যিয়েটো পেষ্ট্ৰি নিছে না সেইটোও ল'ব পাৰা। উ
মানে কি আমাৰ মানে হেৰিটো একদম সাৱধানত লৈ যাব লাগিব যে কেকখন।
অ পেটতে সোমাব থন থৰি না পাৰ্টি কৰিব যাই আছে তোালোকে মানে পাৰ্টি কৰি চাবি বাৰ্থডে পাৰ্টিটো কৰিব
এটা কাম কৰিম বাছকটত সোমাই দিম বুজিছা। কেকৰ বক্সটো আনি কেনে বাস্কেটত সোমাই দিলে মানে ঠিক থাকিব অলপ।
অ হ'ব শুনা এতিয়া তো আমালোকে চিজুচা যাম ন। তাৰপিছত এড কাপ প্লেন কৰিম যে একেবাৰে চিক এ এইটো যাম টাৱাং যাম অ।
অ অ তাৰ পৰা এয়া আমাৰ এইটো ট্ৰিপ কমপ্লিট হইলে পিছত আমি টাৱং যাম।
অ হ'ব। আমাৰটো টাৱাংটো ডিচেম্বৰ জানুৱাৰী তাতে একটো মাহতেই যাব লাগে। বৰফ পুৰা থাকে ন। মোৰ যাৱা মন টাৱাং মোৰ ইচ্ছা বহুত আছে একদম ডিচেম্বৰ মাহ ফেমিলিৰ লগত নহয় ন। মানে ফ্ৰেণ্ডৰ লগত যাবলৈ বহুত ইচ্ছা আছে। নাগ মন্দিৰ আছে ন তাতে ঐ এটা কাম কৰা। এই ভোলে বম যে আছে শিৱ, শিৱ শ্ৰাবন মাস হেল্ল'। হেল্ল' হেল্ল'।
হেল্ল'।
ঐ শুনা শ্ৰাবন মাস আছো ন স্ৰাৱন মাস তেতিয়া যে এককাম নাগ মন্দিৰ যে আছে এটা। অৰুণাচল চাইডত তাতে। তাতে যাও ব'লা আগষ্টত।
অ চাৰ আগষ্টত মানে মোৰ লগৰ এটাৰ বাৰ্থডে আছে বুজিছা। তাতে আকৌ মোক মাতিছে। পুৰা গোটেই দিন তাতেই খোৱা মিয়া তাতেই কৰিম মানে।
অ।
খোৱা বোৱা তাতেই কৰিম। এ মোৰ লগৰ এটা লগত মানে একেই ক্লাছমেট মানে
অ অ কেতিয়া কে তাৰিখে।
এ আগষ্টৰ কিমান তাৰিখ জানি কৈছে এতিয়া মোক মানে কল কৰি কেনে ক'ব মানে মই ভালকে মানে পাহৰি গৈছো মানে।
ইহ বাৰ্থডে কেতিয়া?
কাৰ।
আকাশ দ্বীপৰ?
অ তাৰ চৈধ্য তাৰিখ আগষ্টৰ।
অ তুমি তাৰ বাৰ্থডে কথা কৈ আছা?
নাই না তাৰ বাৰ্থডে নহয় আৰু এটা বেলেগ বাৰ্থডে আছে। এতিয়া আছা? তাৰ বাৰ্থডে টোতো আছেই তাৰ বাৰ্থডে টোতো যাবই লাগিব আকৌ পোন্ধৰ আগষ্ট আছে।
আহ
তাতে আকৌ তুমি যোৱা নে পোন্ধৰ আগষ্টত ফুৰিব কাৰনে?
অ' চাইাব চাব যাওতো। ফিল্ডত।
আহ।
তুমি যাবা?
অ' মইতো এনে যাও লগতটো কেতিয়া একো নাপাও যে সেইকাৰণে যোৱা নহয়
অ' আচ্ছা হ'ব মই মাতিম তোমাক হব।
অ' তুমি মোক কল কৰিবা
অ' অ' তেতিয়া যাব পাৰিম।
অ নহলে মোৰ ঘৰতে আহি যাবা টমটমত।
অ' হ'ব।
পিছত আমি ইয়াৰ পৰা একেলগত ওলাই যাম দুপৰীয়া আমাৰ ঘৰত খাই ল'বা সেইদিনা।
অ' অ' হ'ব।
এনে ফুৰিব যাম পাৰ্কত চাৰ্কত সোমাম অলপ দেৰি হ'ব ন।
আহ।
এইকাৰানে মানে।
হ'ব মই এতিয়া ক'ত আছো কোৱাচোন পানীৰ ওচৰত। মোৰ ফ্ৰেণ্ডৰ ঘৰত কোৱা আছে ন কোৱা। মানে কোৱাৰ পাৰত আছো।
আহ।
ফ্ৰেণ্ডত কিমানে বহি থাকিম ন ঘৰত যাম মই। পাঁচটা বজাত ওলাই যাম ঘৰত।
অ' ময়ো আহি গলো। আচ্ছা মই তো আহিলো এ আধা ঘন্ট মান হল আহিলো।
অ'।
দাদাই লৈ আহিলে গৈ।
আহ। ঠিকেই আছে।
মই মানে এটা কামত গৈছিলো মাৰ্কেটত পিছত তাক লগ পালো যে। পিছত তাইে লৈ গ'লে। তাৰ ঘৰত পিছত তাৰ ঘৰতে দুপৰীয়া খাই বৈ এতিয়া আহিলো।
আহ। ঠিকেই আছে।
মাৰ্কেটত গৈছো মানে আমাৰ এটা বিয়া আছে যে সেই কাৰণে মানে মাৰ্কেটত গৈ কেনে কিনা কাম। টা কৰিলো।
আহ কাৰ বিয়া আছে?
এ এটা বাৰ মানে বিয়া আছে যে।
কেতিয়া বিয়া?
তোমাৰ চাগে আগষ্টৰ পিছ পিছৰ মাহতটো হ'ব নেকি।
অ' ঠিকে আছে দে বিয়া হলে।
অ' তোমাকো মাতিম হা ঘৰৰ ফেমিলি লৈ আহিবা।
অ' হব হ'ব।
আহ।
কোৱা
ভাত খালা তুমি?
অ খালো তাইৰ ঘৰতে খাইছো
তাৰ পৰত কি বনাইছিলে
মাংস বনাইছিলে তাৰপিছত এটা কি চাটনি বনাইছিলে শুকান মাছ বনাইছিলে
অ
এইবোৰ দি খালোঁ
আচ্ছা
উম
মইো হেৰি কণী দি খাই আহিলো মানে তোমাৰ মাছতটো নাখাও যে মাছ তুমি খোৱা নে